হেল্ল'।
অ', মো নাম ছোযাই আছে ন?।
অ', অ', শুনা পাই আছো। হয়, শুনা পাই আছো।
মই বোলো অলপ মানে মোবাইলত নেটৱৰ্ক কম দেখাাই আছিল মই বোলো যাই যাই আছে নে নাইবা। সেইকাৰণে সুধিলোঁ আৰু।
তাকেটো অ', মোৰো নেটৱৰ্কটো অলপ ভাল দিয়া নাই মানে, বেয়া হৈ আছে।
তে চবতে চাগে চবতে মানে অলপ অসুবিধা দি আছে চাগে।
উম, এ, ৎ বৰষুণৰ কাৰণে হ'ব পাৰে।
উম, হ'ব পাৰে। বাকী খবৰ খাতি ভালনে নাই?।
ভাল-ভাল, তোৰ?।
মোৰো ঠিকে আছে বাৰু, মানে ইমান ভাল নহয় আৰু ঠিকে আছে আৰু।
অ।
উম, ভাবিলো এনে শুই আছো আৰু, ভাবিলো এনে খবৰ এটাই লওঁ আৰু। কি কৰি আছা ঘৰত?।
উম, ঠিকে কৰিছা। অ
কি কৰি আছা?।
এ, এনে আছো।
এনেই মানে, একোৱে কৰা নাই।
একো নাই এনে, টি ভী চাই আছিলো অলপমান আগতে।
অ।
ময়ো টিভিৰে চিনেমা চাই আছিলো, এভেঞ্জাৰ-এভেঞ্জাৰ গিখন। তাকে সেষ হল এতিয়া ফোন মাৰলো সেইকাৰণনে আৰু।
উম, হুম।
উম, বাকি ঘৰৰ পিনে চব ভাল ন, মাৰ দেউতাৰ। ভণ্টী, অ', অ', তোৰ ভন্টি এইবাৰ ক্লাছ টেন দিছি ছিলে নেকি, ক্লাছ টেন এক্জাম দিছিলে নি।
অ', অ।
অ', দিছিলে ন।
অ।
ঠিকে আছে, কোন কলেছজত এইবাৰ?।
অ', অ'। ঠিকে আছে বাৰু, বাকী ভাত-চাত খালী নে নাই?।
খালো, এই জাছ্ খাই উঠছো আৰু।
অ', অ'।
তই?।
অ', তাকে ময়ো খাই বৈ উঠি পেলাই ফোন মাৰিলো। এই খাই বৈ অ', খোৱা পাঁচ মিনিটে হোৱা নাই আৰু।
অ এ চেম চেম ময়ো খাই উঠছো সেইবোৰ।
খালো আগতে হয় বাৰু কিন্তু লাইনতটো গুচি গ'ল যে বতৰটো মাজতে বেয়াহকে অহাৰ কাৰণে দেৰি হৈ গ'ল খাওঁতে। উ তাকে মাজতে ৰাতিপুৱা কি গৰম দিলে ন?
উম সেটোৱে
কিন্তু ইতিয়া ৰ'দ দিছে কিন্তু কিন্তু বতৰে ঠাণ্ডা হৈ গৈছে বৰষুণটোৰ কাৰণে।
অ অলপ অলপ দি আছে, কিন্তু মানে ইমান গৰম নাই আৰু।
উম তাকে মানে গৰমটোও কমি গৈছে অলপ মানে মানুহে ৰেহাই পাইছে।
অ সটোৱে
উম বাকি কতা মানে ওলাই যোৱা হোৱা নাই নেকি? নে ঘৰতে আছো
নাই এ বৰষুণৰ কাৰণে বানপানী আহিছে।
অ অ তহঁতৰ মানে অ তহঁতৰ ৰাচ মানে সেই বনাইহে আছে ন বনোৱা হোৱাই নাই ন?
নাই নাই টাইম লাগব আৰু এইখিনি পানীখিনি জাম হৈ যায় না তেনেকা বানপানী হৈছে
তাকে মানে ঠাণ্ডাৰ দিনতে যিহেতু কৰা ষ্টা আৰম্ভ তেতিয়াই মানে সম্পূৰ্ণ ক দিব লাগে হয় ইমান দেৰি লগাইছে।
অ এ এলেহুৱা কাম খিনি এলেহুৱাৰাকে কৰি আছে।
উ ইমান লেহেমে লেহেমে কেও কৰি আছে। মই মানে সেইদিনা মানে তোমাৰ তোমালোকৰ সেইটো চাইডে মানে ৰাস্তাটোত গৈছিলো ন মই স্কুটি কাৰণে বা বোকা মানে গা আৰু বোকাত ফাচি গৈছিল মানে চাহাবোৰ বোৰ
অ কিছুমান ত বেছিয়ে ভাচ থাকিব লাগে এই জে চি বি বা ড্ৰাম্পাৰ মুখৰ থাকে না। কাম কৰ থাকিলে বেছি দাইম ফাঁচি যায়।
অ মই যে কৈ ভিডিঅ' অ মইত কৈ ভিডিঅ' দেখিছিলো যে মানে জে চি পিবোৰৰ পৰা আগৰ যে সেইটোত আগৰ সেইটোত মানুহ উঠাই মানে লৈ যায় মানে খোজকাঢ়ি যাবই নোৱাৰে মানুহবোৰৰ পৰা
উম উম সেইটো হয় এক একবাৰ ময়ো আহিছোঁ। পানী পানী এৰি পানী এৰি থাকিলে এনেকাৱাকে আহে মানে সেইটো
পোৱা ভাল লাগিছে নে পুৰা সৰু চে যেন পাইছিলা।
অহ
ঠিকে আছে। তাকে মানে মানুহখিনি বহু অসুবিধা হৈছে মানে ভালকে লেহেমেীয়া লেহেমীয়া খিনি কাম কৰি কৰি আছে। সম্পূৰ্ণ কৰিলে হয় আৰু জল্দি জল্দি।
এই গাড়ীবোৰৰো প্ৰব্লেম হৈ গেইছে।
অ গাড়ী বোৰৰ অ চাকাবোৰ মানে জাগাতে ঘূৰি থাকে ন, উ উম তাকে। তাকে আৰু জল্দি জল্দি কৰিলেই হয় আৰু
উম
মই ভাবিলো আমাৰ অসমখনৰ বিখয়ে আজি অলপ কথা পাতো নেকি এনে থকাতকে অসম খনৰ যিহেতু আমাৰ বহুত খিনি কথা পাতিও অ সেইটোৱেই বাৰু। তুমি বিচাৰা নাই কাষত উঠা দিব
আহ বিচাৰো।
অ মানে তুমিও মানে সেই আৰু অলপ ভাল লাগে মানে কথা পাতি অসমৰ বিষয়ে
অ অ হয়
মানে অসম আমাৰ অসমখন আমাৰ কিহৰ কাৰণে মানে অ পপুলাৰ কোৱাচোন তুমি দুটামান কাৰণ কোৱা
এ চাহ বাগান মানে চাহ চাহ তাৰ হেৰি কাৰণে এ এশিঙীয়া গড়
অ আৰু
আৰু হে কি অ নদি দ্বীপ যে
নদীদ্বীপ মানে
অ আহ হেৰি কি কৰিছা মাজুলী মাজুলী ন হেৰি মাজুল মাজুলীওচোন হেৰি হয়
অ হয় হয় হয় মানে চবতকে সৰু মানে আইলেণ্ড হয় স
সৰু আছিল নে ডাঙৰ আছিল পৃথিৱী
অ মানে সৰু আছিলে চাগে
মই ডাঙৰ বুলিহে ভাবিছো ইতে মাজুলীখন ডাঙৰ হৈছিল
অ এইটো ডাঙৰ হৈ চাগে তেনে মোৰ ফুল হৈছে চাগে পৰতে ত মই সৰু যেন জানি আছিলো চাগে তাকে কিন্তু মানে উম উম তাকে কিন্তু আমাৰ মানে আমাৰ অসমৰ কিন্তু বহুত খিনি সম্পদ আছে কিন্তু ভালেখিনি জানিব লগা আৰু কি মানুহে
অ সেইটো
মানুহে মহত্ব নিদিয়ে বুলিহে আৰু দুজন গুৰু দুজনৰ নাম জানা নাই তুমি
জানো জানো এইবাৰ তই কোৱা
অ মই গম ন অ শংকৰদেৱ আৰু মাধৱদেৱ আমাৰ কি কিমান ডাঙৰ গুৰু আছিলে যে হেৰিজন মাজুলী মাজুলীৰ পৰাই মানে প্ৰশিক্ষণ লোৱা নেকি আছিল এনেকুৱা এ বহুত দক্ষতাপূৰ্ণ জ্ঞান এটা বহুত মানুহক মানে কিমান জ্ঞান দি গৈছিলে
উম হ
এয়া আমাৰ আৰু আমাৰ চাহ বাগান বোৰৰ কাৰণে যে অসমখন কিমান এটা মানে উম বহুত আছে কিমান পপুলাৰ গোটেই ৱৰ্ল্ডত মানে অ বিখ্যাত অ মানে আমাৰ এ ভাৰতে মানে পঞ্চাশ শতাংশ চাহ মানে এক্স ওৰত আমাৰ মানে অসমে মানে তাৰে উম অসমৰে বহুত মুখ্যত আছে তাকে টো তুমি কি বুলি ভাবা ইটো বস্তু
তো মইও চেমেই ভাবো
অ অ অ ঠিকেই আছে আৰু চবৰে বাৰু সেইটো সমান মানে সমানে ভাবিব যিহেতু সমৰে যিহেতু সেই হয় উ বাকী মানে আমাৰ আহ তুমি কেতিয়াবা আম্পচামচ যাই পাইছ নে নাই
এ মই সেনেকে নাই যোৱা বাৰু
অ মানে
অ অ দেখিছ দেছ
উম সতও চাহ বাগান আ মই অ' আমি মানে আপাৰ আসাম যাওঁতে মই চাহ বাগান বহুত দেখিবলৈ পাওঁ মানে, আৰু দেখিবলৈ বহুত ধুনীয়াওঁ হয় মানে।
লোৱাৰা আসামৰ চাইডেও আছে।
অ' মানে তাতেও আছে কিন্তু চব মানে হায়েষ্ট মানে ভাল ভালকে যদি ভাল ভালকে মানে আমাৰ অসমৰ আধা অংশ আপাৰ আসাম ছাইডে বেছি হয় আৰু এইটো। চাহ খেতিটো তিনচুকীয়া, ডিব্ৰুগড় সেই যোৰহাটৰ পৰা দেখিবলৈ পাই আৰু পুৰা কাজিৰঙা।
তাতে বেছি আৰু উম্।
উম্ কাজিৰঙা কোৱাৰ লগে লগে এশিঙীয়া গঁড়টো আহি যায় আৰু।
উম্, উম্।
তুমি যাই পাইছা কেতিয়াবা নে পোৱা নাই? কাজিৰঙা অ' অ'। মইও বাহিৰৰ পৰা, নাই নাই মইও মানে যাই পোৱা নাই কিন্তু বাহিৰৰ পৰা দেখা পাইছো আৰু ৰাস্তাটোৰ পৰা।
অ'।
সোমাই পেলাই জীপ চাফাৰী সেইটো কৰি পোৱা নাই আৰু এইটো কি এনে
নাই মইতো বাহিৰপৰাও চোৱা নাই, মানে যোৱা হোৱা নাই বাৰু।
এবাৰ যাই পেলাই চাব লাগে আৰু যিহেতু এশিঙীয়া গড় তাতে পাই বেছি। বেলেগতো পায় তাতেই মানে চা তাতেই বেছি পায় ন সেইটো বস্তুতটো।
উম, হম্।
আৰু ইতে বাঘ-চাঘো আমাৰ দেখিবলৈ পোৱা অসমৰ।
গ'লে ভালকে একবাৰ চাব লাগিব।
এবাৰ যে হাতী ছাফাৰীও কৰিব পাৰে তাতে হাতী হাতীৰ টো বেছি ভাল লাগে চাগে।
অ' পোৰা ভিতৰলৈকে লৈ যায় না?
অ' হাতীটোৰে মানে সেয়ে ঘূৰাই মানে এটা আমাৰ ৰাস্তা থাকে ন ৰোডৰ সেই ৰাস্তাটোৰে ঘূৰাই মানে। তোমাৰ যদি মানে অ' তোমাৰ যদি ভাগ্য থাগে তুমি মানে জন্তুবোৰ দেখিবলৈ পাবা আৰু বাঘ, সিংহ গঁড়, গড়টো দেখিবলৈ পাবাই হৰিণ জনি বাঘ বোৰ দেখিবলৈ সহজ পোৱা নাযায়। বাঘবোৰ বাঘ, সিংহ বোৰ।
বাঘবোৰে হেৰি নকৰে।
বাঘবোৰে নকৰে মানে, ন কৰে মানে, এনে শুনা মতে নকৰে কিন্তু, এনে দূৰত, দূৰত থাকে ন'। মানে ইমান সাহস নকৰে মানুহো ইমান থাকে যে। আৰু হাতীৰ ওচৰতে এনে বাকে খাঁ। অ' গড়ৰ মানে গড়ে কৰে চাগে গড়ৰ কেইটান ভিডিঅ' দেখা পাইছো সেই দিনা মানে নে গাড়ীখনক মানে খেদে আৰু গাড়ীৰ পিছফালৰ মানুহ খিনিক খেদে আৰু তেনেকে।
অ' যদি হাতীৰ ওপৰত থাকে তেতিয়াহ'লে খেদিলে কি হ'ব?
অ' তেতিয়া একোনহ'ব চাগে, তেতিয়া মানে গড়টোৱে মানে হাতীৰ ওপৰত জাঁপ মাৰিব যে নোৱাৰিব ন অলপ সাহস কৰে আৰু, হাতীক নকৰে আৰু ভিতৰত।
হম, উম।
অ', ঠিকে সেইয়ে আৰু। একবাৰ, কেতিয়াবা সময় মিলাই ঘৰৰ পৰিয়ালত সময় মিলাই যাই ছাবা আৰু। মইয়ো যাই আছো ব'ল। মইতো এইবাৰ ভাবিছো বাৰু যে এইবাৰ যাওঁ নেকি? আগষ্ট ছেপটেম্বৰ মানত ছেপ অ ছেপটেম্বৰ মানত যাম আৰু।
উম, পাৰি পাৰি।
তাকে যদি একো বেমাৰ আজাৰ নহয় আৰু
উম।
উ বাকী আমাৰ কলেজতে শেষ হ'ল। একো ভবা নাই নেকি মানে কিবা কিবা মানে কচিং ল ন কি কিবা কৰঢ়ো
এ এনেকে ভবা নাই একো কিবা তুমি কিয় পিছা
ময় তেনেকে মানে ভবা নাই কিন্তু ভাবিছো কি কিবা মানে পঢ়োৱে নেকি কিবা এনে এনে মানে ঘৰত ঘৰত মানে এনে বহি থকা ঘৰত বহি থাকিলে মানে মন চন বেয়াহে লাগি যায় এনে মথাৰ ত মানে চিন্তা লাগে আৰু
অ সেইটোুৱ
উম তাকে কিবা অসমৰ অসম অ কিবা ভাবো নেকি অসম গভমেন্টৰ কিবা পঢ়োৱে নেকি তেনেকে এ কি কৰো
পাৰে পাৰে ন
উ মানে এনে বহি থাকিলে আৰু মই আজি মোৰ ওচৰৰ বিশষ মানে আজি একো মানে একো কৰা নাই ম বিষাই গৈছে মানে এনে চিনেমা চাই আছিলো চনেমা চল মানে চিন্তা হৈ যায় কি কৰিম চ নকি তেনেকুৱাতে
চিনেমা চালও টেনচন নহ
অ মানে মাথাটো মানে কিয় বাৰ মাথাটো কিয় মই একদম বহুত চিন্তা হৈ থাকে আজিকালি কি বা হৈছে বাদাম খাব লাগিব চাগে
বাদাম টেনচন হলে বাদাম হয় নেকি
মানে এনে আৰু বাদাম মানে বাদামটো কই ন ম মহটো ঠাণ্ডা গেলাই বুলি
আহ
মূৰতটো চান্দা পেলাই বুলি কৈ ন
মই শুনা নাই কিন্তু
অ শুনা নাই নেকি
উ স্মৃতি শক্তি বধায় বুলিহে শুছো কিন্তন্তু
মানে সেইয়া মে তুমি এটা সটো জানে আৰু মাথাটো অলপ মূৰটো ঠাণ্ডা কৰে বুলি কয় সেইকাৰণে
আছা
দিয়া যে তেনেহ'লে মোক মায়ে মাতি আছে
অ অ ঠিকছে